হেল্ল' শুনিছেনে
অ হয় শুনা পাইছো আপোনাৰ ভইচ টো অলপ ভিতৰত সোমাই আছে
আচ্ছা হেল্ল' হেল্ল'
আপুনি হেডফোন লৈছে নেকি বাৰু হে হেডফোন যদি লৈছোঁ আঁতৰাব আঁতৰাব লাগিব চাগে
হেডফোন নাই বাৰু এতিয়া শুনিছেনে হেল্ল'
ভিতৰত সোমাই আছে বহুত সৰু মানে অঁ এতিয়া অলপ শুনিছোঁ
আচ্ছা ঠিক আছে বাৰু দিয়ক বাকী ভালে আছে
অ ভালে আছোঁ ভইচটো বহুত বেছি সৰু হৈ আছে কিয় বা
বহত সৰু আছে নেকি কিয় ইমান প্ৰব্লেম দিছে বাৰু এক ছেকেণ্ড হা
অঁ অলপ প্ৰব্লেম হৈছে কি কৰিছে বাৰু
হেল্ল' শুনিছে
শুনিছোঁ এতিয়া শুনিছোঁ
অকে বাকী কি কৰি আছে
অঁ এনেই বহি আছোঁ মই অকণমান সেই অফিচলৈ গৈছিলোঁ নে আহি পেলাই মই অলপ জিৰাইছোঁ এতিয়া
মই এনেই ভাত ভাত পানী খাই পিনে বহি আছোঁ মানে গৰম যিহে পৰিছে
অঁ গৰম বহুত পৰিছে তাকে তথাপিও এই দুদিনতকৈ চাগে অলপমান আজি গৰমটো কম আছিলে বাকীকেইদিনতো বহুত বেছি গৰম পৰিছে
হয় বহুত গৰম পৰিছে এইকেইদিন মানে থাকিব নোৱাৰা গৰম পৰিছে এবাৰ
থাকিব নোৱাৰা গৰম বৰষুণ পৰিছে নেকি আপোনালোকৰ পিনে
বৰষুণ নাই আবেলিলৈ পৰিব চাগে বৰষুণ অলপ মানে অকমান ডাৱৰীয়া কৰি আছে এতিয়া হয় বাকী কেইদিন নাই পুৰাতো ৰ'দ দি আছে সন্ধিয়া সময়ত অকমান মানে বতাহ মাৰে কিন্তু আকৌ গৰমেই আহি যায় পূৰা
অঁ মই কিছুমান জেগাত কিন্তু বৰষুণ পৰা বুলি শুনিছোঁ মানে বেছি গৰম দি পেলাই আবেলিলেই হওক বা ৰাতিলে হওক বৰষুণ পৰে ন নগাওঁ শিসাগৰ এনেকুৱা জেগাত বৰষুণপ শুনিছোঁ
হয় হয় ইফালে উজনিৰ ফালে এবাৰ বহুত বৰষুণ পৰিছে মানে আগৰ তুলনাতটো বহুত হৈ গৈছে
অঁ অঁ তেনেকুৱা নেকি এইবাৰ মানে সেই বেছি চাগে গৰমটো অনুভৱ কৰা নাই তেওঁলোকে অলপ গৰম দিয়াৰ পিছতে বৰষুণ পৰি যায় কিন্ত আমাৰ ফালে মানে বহুত বহুত বেছি ৰ'দ গৰম আপোনাৰ ডাৱৰীয়া কৰে কিন্তু বৰষুণ পৰিয়ে পোৱা নাই মানে এনেকুৱা
হয় সেইটোয়ে কি হব ক্লাইমেট চেঞ্জ হৈছে ন সেই সেইটো কাৰণে চাগে বহুত ডিফাৰেন্ঞ্চ আহি গৈছে ছে
অ তাকে জলবায়ু পৰি পৰিৱৰ্তনৰ কাৰণে সকলোফালে হেৰি মানে দিগদাৰ হৈছে আৰু
হয় তাকে আপুনি ভাত পানী খালে
পানী মই যাওঁতে খাই গৈছিলো এতিয়া মই খাবলৈ মন যোৱাাইানে নেমু নেমু চৰবতহে খালোঁ
অ হয় হয় হয় আপুনি খেতি বাতি কৰেনে নাই
খেতি খেতি বাতি মানে মই আগতে আগতে সেয়া কৰিছিলোঁ এই মোৰ প্লেন প্লেন কিছুমানহে আছিলে তাৰপিছত মই সেই ভাড়া ঘৰত থাকোঁ যে মই মেইন মেইনটেইন কৰিব নোৱাৰোঁ মানে মই ঘৰত থ আহিলোঁ চব
হয় হয় ভালেই দিয়ক
আপোনালোকে কৰে আপুনি কৰে কিবা
মই এনেই অকমান প্লান চ্লান চাওঁ আৰু ইমান তেনেকে খেতি নকৰো মা পাপাহঁতে কৰে খেতি সৰিয়হ খেতি কি কৰে ঘৰৰ এনে ভাত কেৰেলা ফুল সেইবিলাক মানে হৈ থাকে আৰু ঘৰতে পাই থাকোঁ আৰু
অঁ ঘৰতে পাই থাক ভালেই ন ভাতকেৰেলা আৰু পানী চানি দিয়া এইবিলাক কাম কৰা ন নাই
পানী চানী অ পানী চানী মই দিওঁ বাৰু সন্ধিয়া সময়ত দিওঁ ৰা ৰাতিপুৱাটো মায়ে দি দিয়ে ৰাতিপুৱা মোৰঠ কঠা অলপ দেৰি হৈ যায় তো
পানী চানী দিয়া হয় খালী
পানী চানি দিয়া হয় নিজে লগাইছিলো দেই মোৰ এবাৰ কি জানো মন গ'ল একেবাৰে মই ধনীয়া কৰিছিলোঁ তাৰপিছত লাই শাক কৰিছিল মই ধনিয়া কৰিছিলোঁ লাই শাক কৰিছিলোঁ গাজৰ কৰিছিলোঁ তাৰপিছত এইটো লফা নে লাই আহ পালেং কয় যে সেইটো কৰিছিলো কৰিলো খালো
অ ভালেই নহলে কৰিছেহে যথেষ্টখিনি অঁ নাই কৰিব লাগে, আৰু সেই লাহে লাহে গছ বনবিলাক কমি গৈছে ন গতিকে সেই আমাৰ ঘৰবিলাকতো এনেকুৱা হৈছে মানে ঘৰটোহে চিধাই ওলমি থকাৰ নিচিনা ঘৰটো ডাঙৰ লাগে কিন্তু গছ বন একো নাই
একো নাই একো নাই একো নাই আৰু মানুহৰ যিমান আজিকালি মানে, আ কি ক'ম ষ্টেণ্ডাৰ্ডাইজ হৈছে বস্তুবিলাক কিমান মানে বস্তুতটো ক প্ৰাকৃতি মানে প্ৰকৃতিৰ পৰা মানুহ বিলাক দূৰত গৈছেগে চাবচোন
হয় হয়
সেইটো কাৰণে ক্লাইমেটটো ইমান চেঞ্জ হৈছে। ত মানুহে গৰমত থাকিব পৰা নাই কিন্তু আমাৰ মানুহৰ মানে এইটো আমি কৰা নাই যে আমি গছ এজোপা ৰুওঁ বা কিবা সেইবিলাকতো
একো কৰা নাই আপুনি চাব এতিয়া ঘৰবিলাক ওখ হৈছে গছবোৰ চাপৰ হৈ গ'ল কিমান ডাঙৰ ডাঙৰ ওখ ওখ গছ আছিলে মানে তাত সেই চৰাইবলাক থাকে ধৰি লওক হয় চৰাইঅক অকল ওখ গছত থাকে দেই সিহঁতৰ থাকিব জেগাই নাই
হয় মোৰ গাঁৱৰ ঘৰত হে এজোপা গছ আছিলে হাঁ মোৰ গাঁৱৰ ঘৰত মানে মোৰ ঘৰত নহয় ঘৰৰ ওচৰত বাছিলে ত' তাত গছজোপ ত কি গছ আছিলে মই পাহৰিলে। কিন্তু ইমান ডাঙৰ আছিলে ডালবিলাক ইমান আছিলে যে বৰ কলা বুলি কয় যে
বৰটোকোলা অ
সেই বিলাক আহি আহি বহোত থাকিচিলে সিহঁতৰ মানে ক'বলৈ গ'লে মি অ দছ-দছ, বিছ মানে গোটেই মানে সিহতে ঘৰে বান্ধি লৈছিলে গে। তাৰ পিছত যেতিয়া মানুহে ডাল বিলাক কাট কি কৰি দিলে ন? তাৰপিছত এটা এটা কে মানে সিহঁতে তাৰ পৰা পৰি পৰি বহুত মৰি গ'ল গে।
অলপমানো দুখ নালাগে মানে মানুহ ৰ সেই তেনেকুৱা কৰিবলৈ লোকৰ সিহঁততো থাকিব লাগিব। পৃথিৱীখনতো অকল মানুহৰে নহয় ন।
হয়, হয়, হয়।
অকমান সেইখিনি নাভাবে। লাষ্টত যে আমি কি হ'বলৈ গৈ আছে, পৃথিৱীখন যে কি হ'বলৈ গৈ আছে, সেইদিন নাই
এইটো নাই খাদ্যততো ভেজাল লাহিয়ে গৈছে মাত মানুহৰ বেমাৰেই এতিয়া মানে একো নাইকিয়াই হৈছে, কিন্তু বাকী আমি চাব লাগে যে, গছ পুলি ৰুই বা পৰিৱেশটো আমি কেনেকৈ চাফা কৰি ৰাখিব পাৰোঁ। কিন্তু নাই মানে যিমান পাৰোঁ, বেয়াহে কৰিব ট্ৰাই
বেয়া কৰিব চেষ্টা কৰো আৰু গছ বিল বিলাক কাটি শেষেই কৰিছোঁ। আৰু এনেকুৱা হৈছে মানে গৰমটো এনেকুৱা হৈছে আজিকালি ফেনত থাকিব নোৱাৰি মানে ফেনেৰে মানে গৰমটো আতৰাব নোৱাৰি আপোনাৰ এ চি নহ'লে কুলাৰ নহ'লে এ এনেকুৱা এটা আছে নাহিব যেতিয়া মানুহৰ এ চি নহলে থাকিবই নোৱাৰিব।
নাই-নাই নোৱাৰি, এতিয়াই নোৱাৰা হৈ গৈছে মানুহ বিলাকে, হয়।
তাৰপিছতো এনেুকোৱা হব ছাগে এ চিও নচলা হ'বগৈ নেকি? এ কিমান সঠিক ল'ড লব আৰু।
কতিচিটিও বহুত অ চৰ্টেজ হৈ গৈছে চাবচোন। আগতে য'ত আপোনাৰ এক দুই মিনিট যায় এতিয়া পুৰাতো গোটেই দিনতটো যায়গে মানে।
গোটেই দিনটো যায়, তাৰ কাৰণে বাৰু অল্টাৰনেট মানে আপোনাৰ বেলেগ ধৰণৰ ব্যৱস্থাও আছে। আজিকালি সেই সৌৰশক্তি সৌৰশক্তি চালিত কেনেকুৱা ইলেক্ট্ৰনিক মানে লগাই ল'ব পাৰি নহয়। কাৰেণ্টৰ কানেকশচন চাবচিডি
তাকে ভাবি আছো ভাবি আছো মানে কৰি ল'ব লাগিব বাৰু, আৰু এক, দুই বছৰ ভিতৰত নহ'লে কিমান কাৰেণ্টৰ বিল দিব আৰু বহুত কাৰেন্টৰ বিল হৈ গৈছেগে।
যায় আপোনাৰ খৰচ আপোনাৰ ঘৰ চাই পেলাই তেনেকে মানে সিহতে কিলোৱাটো ঠিক কৰি থাকে সৌৰশক্তি তেনেকৈ লগাই দিয়ে। কিন্তু ছিক্টি পাৰ্চেণ্ট মান ঘূৰাই পাব পইচা চাবচিডি। হাৰে একেবাৰতে নিদিব তিনিবছৰৰ মূৰত এনেকে
বাকী আপোনাৰ ঘৰত ভাল আৰু চবৰে?
আছেআছে ভালেই সকলোৱে ভালেই। আপোনালোকৰ?
ভালে আছে দিয়ক।
অহ
গৰমৰ কাৰণে চবৰে বিলৈ নাইকিয়া হৈছে আৰু কিন্তু ঠিকে আৰু বাকী ভগৱানৰ কৃপা পাত চব ঠিকে আছে।
হয় আৰু খোজ খোজ কঢ়া হয় নহয় মানে গৰমত
মই কাঢ়ো কাঢ়ো মোৰ মোক সদায় খোজ কাঢ়ো মই আবেলি সময়ত যাওঁ ফিল্ডলে। কৈ পিনে খোজ তোজ কাঢ়ো খোজকাঢ়ি পিনে অল এক্সাৰচাইজ কৰোঁ অলপ দৌৰি দিওঁ তাৰপিছত লগৰখিনিৰ লগত অকণমান কথা বতৰা পাতি আৰু সন্ধিয়া ঘৰ আহি যাওঁ আৰু।
অহ, অহ মই মই আগতে কৰিছিলোঁ বৰ্তমান এতিয়া‌‌ এতিয়া বাৰু কৰা হোৱা নাই। মাজে-মাজে যাওঁ কেতিয়াবা ওলাই অলপমান
আচ্ছা আচ্ছা ভালে দিয়ক যাব লাগে তাকে মানে শৰীৰটো অলপ নিজে ভাল কৰি ৰাখি
তাকেহে আজিকালি যিহে হৈছে মানে, সেয়া যত্ন ল'ব লাগিব আৰু খোজকাঢ়ি খোজ কঢ়া তাৰ সমান মানে ডাঙৰ ব্যায়াম নাই বুলি কয় আৰু।
হয়‌ হয় সেইটো একদম সচা কথা আৰু খোজ কাঢ়িলে ভালেই দিয়ক মানে আপুনি যিমান খোজকাঢ়িব আপোনাৰ আৰু নিজৰ শৰীৰটোতো ভাল হ'বই মনটোও ভাল লাগি যাব আপোনাৰ।
আৰু তাৰ লগতে আকৌ সেয়া গৰমটো যিমান হৈছে পানীও খাব লাগিব নহ'লে আকৌ
হা হা সেইটোৱে, হয় হয় খাব লাগিব পানী খাব লাগিব দেই আমাৰ মানুহে পানী বহুত এভইড কৰে চাবচোন। কিন্তু খাব লাগে পানী যিমান পাৰে মানে একদিনত তাকে পাঁচ লিটাৰ মান খাবই লাগে ন
মিনিমাম তিনিটাৰ মানে খাব লাগে তি ৰাতিলৈকে বাৰু পানীটো কমাব হ'ব লাগে নহ'লে আৰু ৰাতি তইলত গ গৈ থাকিব লাগিব যে।
হয় হয় হয়
ছোৱালীজনী সেই মেডিকেল ভৰ্তি হস্পিটেলাইজ হ'ব লগা হৈছে তাই পানী কমি গৈছে বোলে অহ মহ ম‌ই বুলু তুমি পানী নোখোৱা নেকি, কিহৰ কাৰণে যেনেকৈ ইমান যে পানী কমিবলৈ পালে। আৰু বিশেষকে গৰমৰ টো পানী খায়ে থাকিব লাগে।
হয়। গৰমত পানী গ্লুকজ এইবিলাক খাই থাকিব
খাই থাকিব লাগে।
হয়।
গ্লুকজ নহ'লে নেমুটোতো পায়েই ন,
অ নেমু, নেমুটো-নেমুটো একদম বেষ্ট হয় আৰু।
ওম তাকে এতিয়া কি কৰিব আৰু?
এতিয়া মোৰ ভন্টী আছে, ভণ্টিক অলপ টিউশচন লৈ যাব লাগিব। তাৰ পিছত তাইক টিউচনৰ পৰা আনিব লাগিব, তেনেকে আৰু আপুনি কি কৰিব?
চাওঁ তাকে অকণমান আবেলি ওলাই যাম মানে।
হয় - হয় হয়, যাব যাব, গ'লে অলপ পানী পানী বটল এনেকে লৈ যাব, তেতিয়া ভাল অলপ। হব মানে
মোৰ আকৌ পানী এক আকৌ বেছি খোৱাৰ লগে লগে মানে ৰুমত থাকিলেহে মই পানী বেছি খাওঁ, নহ'লে মই টয়লেট গৈ থাকিব লাগে
হয়- হয় ময়ো এইকেইদিন পোৰা পানী খাই আছো মানে যিমান পাৰোঁ নিজকে হাইড্ৰেট ৰাখি
অ- অ সেইটো ৰাখ ৰখিব‌ই লাগিব ঠিক আছে বাৰু কথা পাতি ভাল লাগিল ন? অ -অ ঠিক আছে অ' - অ 'ঠিক আছে